হেল্লো'। হেল্লো'।
অ' হেল্লো'।
অ' নমস্কাৰ।
অ' নমস্কাৰ। মই ভালে, তুমি?
অ' ভাল ভাল মোৰো। আজি আমি আধুনিক কৃষিৰ বিষয়ে কিছু কথা পাতিম নেকি?
অ' ঠিক আছে।
উম, তুমি আধুনিক কৃষি বুলিলে কি বুজা, তোমাৰ মতে কোৱাচোন? তোমাৰ ভাষাত থুল মূলকৈ মোক অলপ বুজাই দিয়াচোন।
মোৰ মতে আধুনিক কৃষি হৈছে চাবা এতিয়া আগৰ দিনৰ খেতিবোৰ আছিল নাঙল বা গৰু ৰে হাল বাইছিল, কিন্তু এতিয়া চোৱা এতিয়া কৃষিবোৰ কেনে হৈছে যে যন্ত্ৰ পাতিৰ যোগেদি খেতি বাতিবোৰ কৰিবলৈ লৈছে। যেনে এতিয়াই চোৱা হাল মাৰিবলে হাল মাৰিব
মানে তোমাৰ উন্নত প্ৰযুক্তি আৰু।
অ' উন্নক্ত প্ৰযুক্তি তাৰমানে এতিয়া কৃষিব যেনেকে তাৰমানে বহুত বহুত সলনি হৈছে। সাল সলনি হবলৈ ধৰিছে সেইবিলাকে তামানে
উম -উম।
এতিয়া চাবা যেনেকে এতিয়াই চোৱা এতিয়া আমি ধান খেতি খেতি কৰিবলৈ তাৰ মানে কৃত্ৰিম ভাৱে তাৰে কিছুমান যন্ত্ৰ পাতি ব্যৱহাৰ কৰো। তাৰমানে আগৌ অ' উন অ' কীটনাষক দব্য অ' সেই এতিয়া চোৱা তুমি চোৱা, আগৰ দিনৰ মানুহবোৰে তাৰমানে কিমান তাৰমানে হেৰি কৰিছিল। তাৰমানে আগৰ দিনৰ আধুনিক কি হ'ল তাৰ মানে ঐতিহাসিক কৃষি বুলি ক'লে তাৰমানে উক তাৰমানে আজো ককাহঁতৰ দিনৰ বা আগৰ তাৰমানে
ঊনেবিংশ শতিকাৰ দিনতে তাৰমানে যেনেকে তাৰমানে নাঙলেৰে বা গৰুৰে হাল বাই পেলাই তাৰমানে খেতি খেতি কৰিছিল কিন্তু সেইবিলাক বুজাই। কিন্তু আধুনিক কৃষি বুললে আমি চাবা আমি কিছুমান এনেকুৱা উম বস্তু আছে যেনে এতিয়াই চোৱা এতিয়া হাল ববলৈ তাৰমানে যন্ত্ৰ পাতি যেনে উম ট্ৰেক্টৰ- ট্ৰেক্টৰ ওলাইছে আৰু পানী যোগান ধৰিবলৈ কৃত্ৰিম ভাবে তাৰমানে পানী যোগান ধৰে। তাৰমানে এতিয়া চোৱা পানী বৰষুণ না বৰষুণ নাহিব পাৰে কিন্তু বৰষুণ নাহিলেও তাৰমানে মেচিন তাৰমানে মটৰ চটৰ লগাই পিনে হ'লেও তাৰমানে পানীটো যোগান ধৰে আৰু সেই সেইবিলাক সেইবিলাকৰ উপৰি তাৰমানে সেইবিলাকৰ উপৰিও তাৰমানে এনেকুৱা কিছুমান কাম কৰে যিবোৰ তাৰমানে খেতিৰ বাবে ভাল তাৰমানে।
তো তাৰে ওপৰত তুমি কি ক'ব বিচাৰা তাৰমানে, তুমি কি বুলি ভাবা?
ইয়া ইয়াৰ ওপৰত মানে তোমাৰ ইয়াৰ আমাৰ বহুতো আমাৰ লাভ হৈছে কিন্তু, আধুনিক কৃষিৰ জৰিয়তে আমি কম সময়তেও উৎপাদন কৰিব পাৰি আৰু আৰু তোমাৰ কৃষিৰ আয় বৃদ্ধি পায় আৰু। খাদ্যৰ চাহিদা পূৰণ কৰাতো সহজ হয় আৰু। তোমাৰ আৰু উন্নত বীজ চ' অধিক উৎপাদন দিয়ে আৰু বহু ৰোগৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা থাকে আৰু তোমাৰ মতে আধুনিক কৃষিৰ কিবা অসুবিধা আছে নে?
আছে যেনেকৈ চাবা আধুনিক কৃষিৰ অসুবিধা বোৰ যেনে মাটিৰ ৰস বোৰ নাইকিয়া হবলৈ ধৰিছে যেনে কিছুমান এনেকুৱা কীটনাশক দ্ৰব আছে য'ত তাৰমানে খেতি কৰ অহ ৰাসায়নিক সাৰ যেনে খেতি কৰিলে চাবা এতিয়া খেতি কৰিলে এজন মানুহ এজন কৃষক খেতি কৰিছে আধুনিক পদ্ধতিৰে তেওঁ সেই খেতি ভাল হোৱাৰ কাৰণে কিছুমান এনেকুৱা কীটনাশক কীটনাশক জাতীয় দ্ৰবৰ তাৰমানে খেতিত ব্যৱহাৰ কৰিব, যিবিলাকৰ ক্ষেত্ৰত তাৰমানে গছ -গছো তাৰমানে তাত যিবোৰ অলাগতিয়াল উদ্ভিদ আছে সেইবিলাক তাৰমানে নাইকিয়া হোৱাৰ উপৰিও তাৰমানে যি মাটি মাটিত আমাৰ ৰাখো মাটিত যিটো ৰস অহ যেনে এতিয়া চাবা তুমি নিজে অ সেইটোৱে চাবা এতিয়া সেইবিলাকৰ ক্ষেত্ৰত কেনে হ'বলৈ ধৰিছে যে কিছুমান তাৰমানে এনেকুৱা কীটনাশক দৰবৰ ফলত তাতে যেনে মাটিত আমাৰ পলু অ কেঁচে জাতীয় বস্তু যেনে পলু অ কেচে আছে
কেঁচে বিলাকৰ ফটলৌ কেঁচুৱা কেঁচু বিলাকৰ ফলত তাৰমানে তাত মাটিৰ কেঁচুৱে আমাৰ মাটি ৰসটো তাৰমানে ধৰি ৰাখে কিন্তু কীটনাশক দৰৱ
ইয়াৰ স সমাধানটো আৰু বেলেগ একো নাই তোমাৰ জৈৱিক সাৰ আৰু মাটিৰ পৰীক্ষা সঠিক পৰিমাণে অ সাৰ কীটনাশক ব্যৱহাৰ কৰিব লাগে সেইট এইটোৱেই আৰু তোমাৰ সমাধান সেয়া তোমাৰ এই ৰাসায়নিক সাৰ বিলাক প্ৰয়োগ কৰাত বন্ধ কৰিব লাগব আৰু
উম এতিয়া আধুনিক কৃষি বুলি কলে সেইটোয়ে তাৰ মানে চাবা এতিয়া এনেকুৱা কিছুমান তাৰমানে যন্ত্ৰ পাতি ওলাইছে আগৰ দিনত চাবা আগ আগৰ দিনত চাবা আগৰ দিনৰ কথাটোৱেয়ে কওঁ তাৰ মানে আগৰ দিনত চাবা আগৰ দিনত উম তাৰে কৃষি তাৰ মানে ধান খেতি তাৰমানে ৰোপনৰ বাবে তাৰমানে উম মানুহৰ হাত উম মানুহে তাৰ মানে নিজে তাৰমানে হাতেৰে ৰোপন কৰিছিল কিন্তু এতিয়া চোৱা এতিয়া আধুনিক তাৰমানে বৈজ্ঞান প্ৰযুক্তিৰ যোগেদি তাৰমানে এনেকুৱা কিছুমান বস্তু ওলাইছে যি তেওঁলোকে নিজে তাৰমানে ঠাৰ খেতিৰ তাৰমানে ৰোপন কৰাটো তাৰমানে যন্ত্ৰ পাতি ব্যৱহাৰ কৰিব ধৰিছে
উম উম
এইবিলাক এটা মানে এতিয়া তাৰমানে আধুনিক প্ৰযুক্তিবিদ্যা বোলে মানে এনেকুৱা হবলৈ ধৰিছে যে কিছুমান এনেকুৱা এনেকুৱা যন্ত্ৰ পাতি তাৰমানে ব্যৱহাৰ কৰিছে যাৰ ফলত ভালৰ ওপৰি তাৰমানে বেয়াও হৈছে তুমি তাৰ ওপৰত কি বুলি ভাবা তাৰমানে কিছুমান এনেকুৱা বস্ বস্তু আছে ন যিবোৰ বস্তু ধৰি তাৰমানে আমি ব্যৱহাৰ কৰিব নালাগে কিন্তু কৰাৰ ফলত কিছুমান এনেকুৱা ক্ষতি হৈছে সেইবিলাক তুমি কি বুলি ভাবা কৰাটো তাৰমানে
তোমাৰ মানে আজিকালি বহুতো যিহেতু আমাৰ অহ ধৰা খেতি আমাৰ এই ধান খেতি কৰিলে তাতে বহুতো অহ নানান ধৰণৰ মেচিন আদি অহ প্ৰয়োগ কৰা হয় মানে তাতে চতুৱা হয় তাৰ ফলত আৰু বহুত মানুহ খেতিত এটা ফাল এটা ফালেদি তোমাৰ সহায়ো হৈছে মানে কম সময়তে হয় আৰু আৰু এটা ফালেদি তোমাৰ এনেকুৱা হৈছে তোমাৰ মাটিটো নষ্ট হয়। তাৰ ফলত
উম সেইটো‌‌ হয়
মাটিৰ হ্ৰাস পাই আৰু তোমাৰ যন্ত্ৰ পাতি ব্যৱহাৰৰ সময়ত ত্ৰায় হয় উৎপাদন ৰয় হ্ৰাস পায় আৰু অধিক পৰিমানে মাটি কম সময়তে চাহ কৰিব পাৰি। আৰু ইয়াৰ অসুবিধাও আছে অত্যাধিক ৰাসয়নিক সাৰৰ কীটনাশক মাটিৰ উৰ্বৰতা হ্ৰাস কৰিব পাৰে লগতে এই পৰিৱশ শৰ অ ৰ দূষিত সমস্যাও সৃষ্টি হ'ব পাৰে
হম সেইটো হয়
তোমাৰ আমাৰ অসমত আধুনিক কৃষিৰ অৱস্থা কেনেকুৱা। তোমাৰ মতে বুলি ভাবা। ধৰা তোমাৰ আমাৰ যেনেকে। ধান খেতি, শাক -পাচলি, ফল- মূল আদি প সেই। পদ্ধতি ধীৰে ধীৰে বৃদ্ধি পাই আহিছে চৰকাৰসক। সকলো তোমাৰ কৃষকসকলক বিভিন্ন যন্ত্ৰ পাতি আৰু সা সুবিধা আৰু প্ৰদান কৰিছে আৰু।
উম সেইটো হয়।
কৃষকৰ জীৱনত আধুনিক কৃষিয়ে কি পৰিৱৰ্তন আনিছে তোমাৰ মতে কোৱাচোন?
সেইটোয়ে চাবা আধুনিক আধুনিক প্ৰতিযো আধুনিক খিতা মানে সেই। টো আধুনিক কৃষি কি বিলাকে তাৰমানে কাম কৰিছে যেনে এতিয়া চোৱা। আগৰ দিনৰ মানুহে তাৰ মানে পানীৰ বাবে মই পানীৰ কথাটোৱে কওঁ। পানীৰ কাৰণে তাৰমানে বহু দিন ধৰি তাৰমানে অপেক্ষা কৰিব লাগিছে কিন্তু এত। এতিয়া চোৱা এতিয়া যেতিয়া আধুনিক কৃষিটো আহিছে তাৰ ফলত। ছয়মাহৰ ছয়মাহৰ মূৰত ধান খেতি এটা ধান খেতি কৰা হয় কিন্তু। ছয়মাহ কৰি উঠি তাৰ নেক্স ছয়মাহত আৰু তাৰমানে ধান খেতি তাৰমানে কৰিবলৈ তাৰমানে কৰি। ধান খেতি কৰা হৈছে। এইবিলাকে এটা মানে আধুনিক কৃষিৰ ফলত তাৰমানে ইয়াত পানী যোগানৰ ক্ষেত্ৰত। ক্ষেত্ৰত তাৰমানে সুবিধা হৈছে। যাৰ ফলত সুবিধা হোৱাৰ ফলত। তাৰ মানে সুবিধা হোৱাৰ ফলত তাৰমানে তুমি নিজে চোৱা যিটো খেতি আমি তাৰমানে। এইবোৰ অ বছৰত তাৰমানে এবাৰ কৰিব পাৰিছিলো সেই। খেতি বছৰত দুবাৰ কৰিছে সেইটো। চোৱা আধুনিক কৃষিৰ ফলত তাৰ আধুনিক খেতিৰ ফলত আধুনিক যন্ত্ৰ পাতি বা হেৰিৰ ফলত তাৰমানে এইবিলাকে কাৰণে নহবৈ। দিকদাৰ হৈছে তাৰমানে। খেতিয়কে তাৰমানে বহি থাকিব নালাগে যে এটা কাম ছমাহ কৰিছে। তাৰপিছত আৰু ৰখি থাকিব নালাগে তুমি তাৰমানে বতৰৰ ওপৰত ভৰষা কৰিব নালাগে। নিজে তাৰমানে হেৰি যন্ত্ৰ পাতি ব্যৱহাৰ কৰি যন্ত্ৰ পাতিৰ যোগেদি তাৰমানে। খেতি কৰা ষ্টাৰ্ট খেতি কৰা আৰম্ভ কৰিছে।
আৰু তোমাৰ চনয়। জনসংখ্যা আমাৰ যিহেতু দিনক দিনে বৃদ্ধি পাই আহিছে হয়নে? আৰু তাৰ লগে লগে তোমাৰ খাদ্যৰ চাহিদাও বৃদ্ধি। বৃদ্ধি পাব ধৰিছে সেয়েহে তোমাৰ। অ ভৱিষ্যতে আধুনিক কৃষিৰ গুৰুত্ব। ত দিয়াটো চৰকাৰৰ বহুত ত' প্ৰয়োজন হয়নে? যিহেতু দিনক দিনে তোমাৰ ব জনসংখ্যাও বৃদ্ধি পাই আহিছে। আৰু অধিক খাদ্যৰ প্ৰয়োজন হ'ব অ ঠিক তেনেতে এতিয়া চৰকাৰ। তাৰে আমাৰ অধিক গুৰুত্ব দিয়াটো মোৰ মতে হ'লে ই অ কৰ্তব্য আৰু তোমাৰ ধৰা অ', কিন্তু বহুত খিনি দিছে আৰু সহায় কৰিছে তোমাৰ ধৰা স্মাৰ্ট অ কৃষি ব্যৱস্থা হৈছে ড্ৰণ আৰু তোমাৰ কৃত্ৰিম বুদ্ধিমত্তা আদি প্ৰযুক্তিৰ ব ব্যৱহাৰৰ বহুতো বি বৃদ্ধি পাই আছে সেইটোও এটা ভাল আছে। কিন্তু আমাৰ বিশেষকৈ যিহেতু বহুত বৃদ্ধি হৈছে আমাৰ চৰকাৰও এইটো গুৰুত্ব দিব লাগে আৰু মাৰ খাদ্যৰ বস্তুটো দিনক দিনে চাহিদা বাঢ়ি যায় আছে আৰু
এটা এটা কথা কবলৈ গলে এটা কথাও হেৰি চৰকাৰেও গুৰুত্ব দিছে কিয়নো চাবা কৃষক সকলৰ কৃষকসকলৰ তাৰমানে উন্নতিৰ অৰ্থে চৰকাৰে তাৰমানে কিছুমান এনেকুৱা তাৰমানে উম, এ উম, উম আচনি যাম নে হাত লৈছে যেনে- উম কৃষক, কৃষক আঁচনি কৃষক আঁচনিৰ যোগেদি তাৰমানানে, যিবোৰ দুখীয়া শ্ৰেণীৰ লগ আছে। সেইবিলাকক তাৰমানে খেতি -বাতি তাৰে আধুনিকভাৱে খেতি-বাতি কৰাত তাৰ মানে সহায় কৈছে, যেনে -কিছুমান তাৰ মানে চৰকাৰৰ জনে আধুনিক ভাৱে, কতিম ভাৱে তাৰমানে ব্যৱ -ব্যৱহাৰ -ব্যৱহাৰ তাৰ মানে দ্ৰবৰ দিছে বা, তাৰমানে হে বীজ জাতীয় বস্তু বোৰ দিছে। এইবিলাক তাৰমানে চৰকাৰে তাৰমানে সহায় কৰিছে কৰিলে তাৰমানে, এতিয়া তাৰমানে যিমান আধুনিক-আধুনিক কৃষি আধুনিক যন্ত্ৰ পাতিৰ ফলত যিমান তাৰমানে সুবিধা হৈছে, তাতকৈ বেছি অসুবিধা হৈছে।
উম, আৰু তোমাৰ আগতে তোমাৰ কৃষকসকলে গৰু আৰু হাল, ব্যৱহাৰ কৰি খেতি কৰিছিল। তাৰপিছত সেই পদ্ধতি এতিয়া তোমাৰ সময়ৰ লগে- লগে সময় আৰু পৰিশ্ৰম অধিক লাগিছিল। কিন্তু তোমাৰ এতিয়া বৰ্তমান যুগ ত, আৰু আধুনিক, কৃষিত আমাৰ এই তোমাৰ ট্ৰেক্টৰ তাৰপিছত পাৱাৰ ট্ৰিলাৰ, তাৰপিছত আৰু তোমাৰ এটা সেই আ হাৰভেষ্টাৰ আদি যন্ত্ৰ বহুত ব্যৱহাৰ কৰা হৈছে হয়নে! তোমাৰ যাৰ ফলত কম সময়ত আৰু সময়তে অধিক কাম সম্পন্ন কৰিব পাৰে আৰু তোমাৰ অধিক তাৰ মানে কম সময়তে আৰু হৈ যায় আৰু, তোমাৰ মানুহৰ বেছিকৈ পৰিশ্ৰমো কৰিব নাগে, নালাগে আৰু আগতে যেনেকৈ পৰিশ্ৰম কৰিছিল। তোমাৰ আৰু আজি-কালি তোমাৰ জলবায়ুতটো ভাল নহয়। তেনেকে পৰিশ্ৰম কৰিলে বহুতো নানান ধৰণৰ ৰোগ দেখা দিব আৰু, তোমাৰ।
উম সেইটো।
উম। তাৰপিছত তোমাৰ কৃষি উন্নত হলে কৃষক সমাজ আৰু দেশৰ সকলোৰে উন্নতি হ'ব আৰু।
উম -উম সেইটো হয় সেইটো।
অ', হয়। আজি তোমাৰ পৰা আৰু বহুত আধুনিক কৃষিৰ বিষয়ে নতুন-নতুন কথা জানিলো বন্ধু।
উম', হয়।
তোমাৰ পৰা এইখিনি আনন্দ পালোঁ, এনেই আৰু বহুতো কথা শিকিলো। অ', আৰু এনে গুৰুত্বপূৰ্ণ বিষয় আহ', বিষয় এইটো বিষয়ে আলোচনাটো আমাৰ উপকাৰীও
উম হয়। সেইটো হয় সেইটো হয়।
উম',
ময়ো তোমাৰ বি তোমাৰ পৰা বুজাইলো, কিছুমান কথা।
অ', খুব ভাল লাগিল ভাল ৰক্ষা দিলা। ধন্যবাদ, বন্ধু, আধুনিক কৃষিৰ বিষয়ে জনা সকলোৰে লগ উপকাৰী হয়নে।
উম, হয় হয় সেইটো হয়।
উম, আজিলৈ এৰিছো ধন্যবাদ।
অ', ঠিক ধন্যবাদ অ' পিছলৈ লগ পাম আৰু আৰু কেতিয়াবা কল কৰিবা। কিবা জানিব লগীয়া থাকিলে।
উম, হ'ব দিয়া বন্ধু।
উম, দিয়া দিয়া।